হেল্ল' হেল্ল' শুনিছ নে? হেল্ল!
অহ মই শুনিছো বোলো।
অহ তোৰ অকণমান নেটৱাৰ্কটো প্ৰব্লেম হৈ আছে নেকি।
অহ এতিয়া শুনিছ নে নাই বাৰু?
অহ এতিয়া শুনিলো
অহ কি কৰি আছ?
আছিলো এনে তই?
মই এ এনে আছো। তাৰপৰা, ভাত, ভাত খালি নে, উম, ঘৰতে আছো তই?
ঘৰতে আছো, ঘৰতে আছো।
অ'। হোষ্টেলৰ পৰা কেতিয়া আহিলি, ভাত মই হেৰি হেৰি, এইটো কি বুলি কয়, দালি, ভাজি তাৰপৰা মাছ আছিলে।
উম।
সেয়াই দি খালোঁ, তই?
মইয়ো সেই, মাছ আছিলে, তাৰপৰা কিবা পনিৰ আছিলে, আৰু কচু থোৰ বনাইছিলে মাইয়ে।
অ', অ', তোমাৰ ভণ্টিহত ঘৰত আছে নে?
আছে, আছে।
তাৰপৰা, বাকী হেৰিয়ৰ এইটো কি বোলি কয় হেৰি ৰুমত কেতিয়া যাবি?
এক আগষ্ট, তই?
অ', মই, হেৰি মোৰ ইণ্টাৰ্ণশ্বিপ আছে নহয়, তোৰ ইণ্টাৰ্ণশ্বিপ নাই নেকি?
আছে, আছে।
অ', অ'।
আমাৰ অনলাইন হ'ব, তহঁতৰ কেনেকে হ'ব।
আমাৰ অফলাইন হ'ব আকৌ।
উম, ক'ত হব?
আমাৰ হেৰিয়ত। জেগাটো মানে, তোৰ হেৰি কৈছে, এইটো মাছৰুমৰ ওপৰত কৰি দিম বুলি কৈছে, কিন্তু এতিয়া হেৰি জেগাটো ভালকে ফিক্স হোৱা নাই।
অ'। মাধৱদেৱতে পৰা নাযাব জানো।
হেল্ল', শুনিছনে।
মাধৱদেৱতে পৰা নাযাব জানো।
মাধৱদেৱৰ পৰা যাব, কিন্তু আমাৰ লগৰখিনিয়ে যে তাত কৰিব।
অ'।
সেইটো কথা হ'ল আকৌ।
পৰীক্ষা বিলাক কেনেকুৱা হ'ল?
পৰীক্ষা ফাৰ্ষ্ট পেপাৰখন ইমান এটা ভাল নহ'লে, তোৰ ভাগৰ?
মোৰ ভাগৰ ছেকেণ্ডখন ভাল নহ'লে।
অ', হয় নি। উম।
হিন্দী এক্সামটো কেনেকোৱা হ'ল?
হিন্দী এক্সামটো ঠিকেই গৈছে বাৰু দেই, ইমান বেয়া যোৱা নাই বাৰু। তোৰ ভাগৰ?
এ প্লাছ আহিব নে কি?
এ প্লাছ নাহিব, এই নিদিয়ে নহয় ইমানকৈ মাৰ্কছ।
তাকে বাৰু, এইপিনে ইন্টাৰনেলটোতো ইমানো বেয়া পোৱা নাই, যদি এইপিনে ভাল মাৰ্ক্স পাওঁ তেতিয়া আহিব লাগে আকৌ দেই, কাৰণ, পেপাৰখনতো ইজি আহিছে।
সেইটোৱেই, পেপাৰখন ইজি আহিছে, কিন্তু আকৌ হেৰি নহয়, মাৰ্কচটো দিয়াৰ ওপৰতহে কথা হেহ'তৰ?
আমাক পঢ়ুৱা গৰাকীয়ে পাবলৈ হ'লে, মাৰ্কচ নাপাওঁ আৰু।
উম, নাপাও সেইজনীয়ে পাবলে হ'লে। আৰু আগতেও চোন এছ এছ চিও ইমান মাৰ্কচ নিদিয়েচোন।
কিন্তু মোৰ এনেকুৱা লাগিছে মানে চায়েন্সৰ খিনিতো ভাল ভাল মাৰ্কচ পাইছে ন, চায়েন্সৰ খিনি যদি মানে শ্ৰী মেমে চাই দিয়ে। তেতিয়া চাগে ভাল মাৰ্কচ পাব, এ এ' প্লাছ আহি যাব। বুলিও আছে।
উম, উম। সেইটোৱে তাকে জানা, মানু্হ কোৱা কাৰ হাতত পৰেগে চাবলৈ বা?
তাকে হেৰিয়াৰ এইটো কি কয়, মই আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু জয়শ্ৰীমেমৰ হাততে পৰক বুলি। লিখাখিনি ইমান এটা বেয়া হোৱা নাই। পেজ চেজ লৈছিলি নাই?
লৈছোঁ লৈছোঁ, তিনিটা নে কেইটা লৈছিলো নেকি?
বাপৰে তিনিটা লৈছ তই?
এই মোৰ মানে আখবোৰ ডাঙৰ ডাঙৰ।
অঁ।
মোক বহুত পে'জ লাগে? তই কি লোৱা নাছিলি নে কি নো?
এটা লৈছিলো মই, বেছি নাই লোৱা।
অ', অ'।
মানে এটা থেপাথেপিকে লিখি থৈ দিলো, মানে আকৌ এটা পে'জ খুজিব লাগে বুলি।
উম, উম।
সেইটো কাৰণে, ক'তো ফুৰিব নাযাৱ নি?
তোৰ এইয়া যাম যাম বুলি জানো কি কৰো, ওলাই যাবলে মনতো আছে। কিলে তহ'ত তহ'ত তহ'তবোৰ ঘৰত থাক
থাকিম থাকিবি, থাকিম আহিবি।
তোৰ ভাগৰ নেটৱৰ্কটো অকণমান প্ৰব্লেম দিছে।
এতিয়া শুনিছ নাই?
অঁ এতিয়া শুনিছোঁ।
নহয়, তহঁতৰ ঘৰলৈতো যাবলে মন নাই, তই আমাৰ ঘৰ দেখাইহিয়ে নাই।
যাব লাগিব ৰ, মই ভন্টিৰ লগত যাম বুলি ভাবিছিলো।
হেল্ল'? হেল্ল'?